অঁ কওকচোন নমস্কাৰ-নমষ্কাৰ।
হয়।
হয় কিহৰ কাৰণে ফোন কৰিছিলে?
মোৰ আপোনাৰ এটা বিশেষ কামৰ বাবেহে মই আপোনাক ফোন কৰিছিলো।
অঁ কওকচোন৷
মই মানে এটা ব্যৱসায় কৰিছিলো মানে
কিহৰ কৰিছিলে?
ব্যৱসায়টো আপোনাৰ এখন মই কি বুলি কয় গা গাখীৰৰ হেৰি কি বুলি কয়
মানে আপোনাৰ হেৰি আছে নেকি গাখীৰটো বেলেগৰ পৰা আপুনি আনে নেকি?
হয়।
আনি পেলাই মানে বেছিক কৈ মই নাম শুনিছিলো আপোনাৰ বেছিক কৈ মানে বেচে নেকি।
হয়।
এই এইটোতো চাগৈ আপোনাৰ হেৰি বিজনেছ নহয় চাগে আৰু এটা আছে নেকি আপোনাৰ বিজনেছ? এ হেৰি আপোনাৰ বেৱ টো আপোনাৰ মোৰ ব্যৱসায়ৰ নামটো আছিলে ৰখিবা মই সেইদিনাখন কৰিছিলো আৰু এ হেৰি বুলি কৈছিলে শ কি বুলি কৈছিলো ৰখিব
এই অ-অ-অ জিম-জিম এক খন নে চাৰিখন আছিলে আপোনালোকৰ
এই, দু দুখননে আছে এতিয়া দুখ ফোন মানে এতিয়া, কাম হবলৈ দি আছো মানে আৰু বস্তু কিছুমান আনি আছো।
অ হয় নেকি? অ পিছে আপোনাৰ হেৰি কিমান দিন হ'ল খোলা জিম দুখন?
এ বেছি দিন হোৱা নাই। এক বছৰ ডেৰ বছৰ হৈছে।
অ-অ বেচিতি হোৱা নাই মানে।
হয়।
অ বেছি দি হোৱা নাই মানে?
নাই-নাই।
অ-অ পিছে আপোনাৰ হেৰিটো কেনেকুৱা লাভটো কেনেকুৱা হৈছে?
লাভটোতো হৈছে আৰু মোটামুটি।
অ মানে কিমান মাহত কিমান মান থাকে ক'ব পাৰিব নেকি?
মাহেকত এইটো মানে ইমানটা লাভ নাই হলেও চল্লিশ পঞ্চাশ হাজাৰ এটা থাকেই মানে।
মানে কাটি কুটি মানে
হয় মানে চব চব লৰাৰো বোলো জিম এনেকুৱা লৰাটো নহয়তো।
অহঁ। পিছে আপোনাৰ হেৰি, স সলাম বুলি ভাবিছে যদি পলাম বুলি ভাবিছে নেকি?
হয় মোৰ মানে, এজন আপুনি কব পাৰিব নেকি এটা ভাল ব্যৱসায়৷
অ ভাল ব্যৱসায়তটো মোৰতো আপোনাৰ এনেকা ব্যৱসায় ইমান অভিজ্ঞতা নাই বাৰু হ'লেও আপোনাৰ কিবা এটা, কিবা এটা, সকাহ দিবলৈ মানে এটা ব্যৱসায়ৰ কথা ক'ব পাৰোঁ আপোনাক হয়', দে, আপুনি এই এ', গেলামানৰ দোকান খোলক আপুনি
আহ',।
ক'লৈ? অ', লাভ হ'ব ত আপোনাৰ লাভ কিয় নহ'ব ন।
হয়', আচ্ছা, ক'ত খুলিলে ভাল হ'ব?
আমাৰ চকতে খুলিব পাৰিব আপুনি চকত খুলিলে বহুত লাভ হ'ব আপোনাৰ।
হয়',।
হয়, পিছে আপোনাৰ এনেকা হেৰি কেনেকুৱা আপোনাৰ মানে কিবা পিনি তাৰ কাৰণে ব্যৱসায়ীটোৰ কাৰণে কিবা পইচা চইচা জমা কৰিছে নাই?
কৰিছোঁ বাৰু।
হয়',।
উম',।
কিমান পইচা জমা এনেই?
পইচা আছে, বেছি নাই টকা দুই লাখ মান হ'ব।
দুই লাখ?
হয়',।
অহ', - অহ', ঠিকে আছে বাৰু। পিছে আপোনাৰ হেৰি কিমান মানে ডাঙৰ কৰিব মন আপোনাৰ ব্যৱসায়তো?
প্ৰথম, সৰুকে কৰিলে ভাল হ'ব নেকি ন?
প্ৰথমে সৰু পৰাই আৰম্ভ কৰ তাৰপিছত
হয়',।
হয় ', সেইকাৰণে মই কৈছিলোঁ আপোনাক
সৰুকে কৰিলেহে ভাল হ'ব।
অ', মানে গোটেইটো পইচা লগাম বুলি ভাবিছেনে?
এই', গোটকেটাই আপোনাৰ মতে লগোৱালে ভাল হ'ব নে নহ'ব?
নহয়', মানে গোটেইকেটা লগাব নালাগে নেকি আপুনি এতিয়া?
হয়',।
এনেই প্ৰ', - প্ৰথমতে অলপ অলপ লগাব আপুনি। প্ৰথমতে আপুনি সত্তৰ আশী মান লগাই দিয়ক। তাৰপছত লগাব ইখিনি পইচা
অঁহ',।
তেতিয়া মানে আপোনাৰ এটা লাভ থাকে। নহ'লে কিবা আপোনাৰ ব্যৱসায়টো আপোনাৰ লোকচানতো যাই তেতিয়া সেই পইচাটো দি উঠাব পাৰিব ব্যৱসায়টো আকৌ। হয়', - সেইকাৰণে আপোনাক ক'লো আপুনি এটা মানে আমাৰ ভিৰ ভাৰ থকা জেগাত খুলিব লাগিব এইটো ব্যৱসা
এইটো ব্যৱসায় মানে, সেইকাৰণে কৈছোঁ। কি কয়?
মানে ভিৰ ভাৰ থকা অলপ জেগাত খুলিব লাগিব
অঁ', আমাৰ এই চাৰিআলিটোৰ ওচৰত খুলিব পাৰি নেকি ন'? উম', পিছে আপুনি কিবা বিশেষ কাম কৰি আছে নেকি বাৰু এতিয়া?
মই বিশেষক মানে, মোৰ ব্যৱসায় আছে।
অঁ', পিছে কি ব্যৱসায় বাৰু ক'ব নেকি?
মোৰ আপোনাৰ গাখীৰ আছে, বহুত ধৰণৰ আছে আপোনাৰ হাঁহ, মুৰ্গী, হাঁহ আছে, মুৰ্গী আছে, অ', কণী আছে তা তা, পৰা কণী বেচো।
অঁ', পিছে তেনে আপোনাৰ পনীৰো বনাই নেকি বাৰু? হয়', তেনে ক', -ক', কণী আৰু পনীৰটো আপোনাৰ পৰাই ল'ব পাৰিম?
অঁ', আপুনি ফ্ৰিজত থৈ ৰাখিবলৈ এনেকে সেনেকৈতো বেচিব পাৰে মোৰ আমাৰ পেকেজ চিষ্টেমত বেচা হয়।
হয়। তেতিয়া আমাৰ বন্ধুৰ পৰাই লৈ লো লোৱা হব। ভালেই হব তেতিয়া ন? আপুনি বনাই মোকেই দিব বেলেগকো দিব নালাগে। হয়।
পিছে আপোনাৰ হেৰি কেনেকুৱা মানে প্ৰথমতে কি-কি-কি বস্তু সোমাম বুলি ভাবিছে?
আপোনাৰ মতে কি কি সুমিয়ালে ভাল হব চাকে?
মোৰ মতে তুমি আপুনি প্ৰথমতে মানে অলপ কম কম বস্তু সোমাৱক। চব বস্তু আপোনাৰ ধৰি লক দালি চালি, অলপ কম কম সোমোৱাব মানে বেছি সোমোৱাব নালাগে।
হয়।
তেতিয়া আপোনাৰ লাভ এটা হ'ব। চাই ললে বস্তুটো আপোনাৰ কিবা এটা লাভ বেছিকৈ থাকিব।
এ মানে লাভ হ'ব আপোনাৰ।
হয়। পিছে এইয়া স সচ তাত ক'ত পোৱা যাব বাৰু গেলামাল এইবলাক বস্তুবিলাক?
মোৰ আপোনাৰ চিনাকি তিনিখ চাৰিখ মান দোকান আছে তাৰপাতি কিনে
হয় পিছে আপোনাৰ এনে কিমান মানুহ উপাৰ্জন হয় বাৰু?
কিমান-কিমান মান মানে মোৰ লাখৰ ওপৰে থাকে বাৰু৷
উম যদি আপোনাৰ তাতো পইচা আছে তেনে দুটাই মিলি এখন ডাঙৰ গেলামাল খুলি দিওঁ৷
মোৰ মানে আপোনাৰ মোৰ মানে আপোনাৰ পই পইচা মোৰ মানে পইচা আছে সেই মানে মই কৰ্মচাৰীও গম আহোঁ মানে সেইটোবিলাক সময়ত ইমান মই যাবও নোৱাৰোঁ আপুনি কৰিব বিচাৰে মই কৰ্মচাৰী আপোনাক দিব পাৰিম বাৰু৷
হয়
কৰ্মচাৰী আৰু এতিয়া আপোনাৰ পইচা যতি কিবা অসুবিধা হৈছে তাৰো কেইটামান বস্তু দিব পাৰিম৷
হয়
সেইকাৰণে আপোনাক ক'লোঁ৷
উম দোকানখন
ক'লে ইমান ডাঙৰ দোকান নাই যদি আপুনি আৰম্ভ কৰে তেতিয়া মে আপুনি আৰম্ভ মানুহ মানুহখিৰ লগত ফ টো বনাই লব পাৰিব মানে৷
হয় সেইটো আপুনি ঠিকেই কৈছে বাৰু হয়৷
হয় পিছে-পিছে আপ আপোনাৰ এই ব্যৱসায়টোৰ প্ৰতি কে মমানে এইবিলাক ক'ৰ পৰা আহিল ইমান?
মই দেখি আছিলো মানে আমাৰ বন্ধু চন্ধু বিলাকে কৰি আছিল ছিলে হয় সেই তেতিয়াৰ পৰাই অলপ দেখি মেলি মোৰো মন গ'ল যে কৰিব পাৰি ইমান এটা লোকচানো ন নহয়
হয়-হয় মানে ইমান লোকচান নহয় বুলি ক'ব নোৱাৰে দেই আপুনি ব্যৱসায় ক্ষ লোকচান থাকে দেই৷
সেইটোৱে লোকচানতটো হ'বই আপুনি ব্যৱসায়তে কৰিব যাতে ন একে এনেকুৱা যে নহয়ে চব ফালৰ পৰা লভ৷ হ'ব লোকচান হ'ব পাৰে কেতিয়াবা বেছি লোকচানো হ'ব পাৰে লাভো হ'ব পাৰে৷
হয়-হয় পিছে-পিছে আপোনাৰ ঘৰত কিবা জীৱন
জীৱ-জন্তু তেনেকুৱা নাই বাৰু পিছে উম
আপোনাৰ এনে কি-কি মানে-মানে কিয় জীৱ জন্তুৰ বিষয়ে জানিব বিচাৰে নেকি মোক- ত আপুনি মানে কৰিব বিচাৰে নেকি জীৱ জন্তুৰ কথা মই মানে অলপ ম বুজাব পাৰিলেহ তেতিয়া৷ মোক মানে লাগে মানে এজন মানে আপোনাৰ এজন মানে ভাল পাৰ্টনাৰ হিচাপ
মই এজন বা বন্ধু এজন গতাই দিম আপোনাৰ তাত আপুনি কওক ককচোন বাৰু মই তাক বুজাই দিব পাৰিম অভিজ্ঞতা খিনি৷
মোক মানে এতিয়া স তেওঁ আকৌ কেনেকুৱা ব্যৱসায় ষ্টাৰ্ট কৰে মানে আৰম্ভ কৰে বা৷
হয়, আপুনি কৈ লওকচোন বাৰু।
আপোনাৰ গাহৰি ফাৰ্ম আছে, তোমাৰ মানে হাঁহৰ আছে, ছাগলী আছে মানে আমাৰ পাচটা ব্যৱসায় মই একেলগে চাই থাকো।
হয়।
ডাঙৰ -ডাঙৰক মোৰ গা -গৰুটোৱে আছে বাৰু।
হয়।
সেইকাৰণে কৈছো আপোনাক নে তেওঁ কব আপুনি তেতিয়াহ'লে।
হয় - হয় নিশ্চয়।
আপুনিও নেকি আপুনি নকয় নেকি?
আকৌ দোকানখন তে খুলিলে দেখোন আপোনাৰ সময় হবগে জানো চাগে?
অহ, নহয় আপুনি বস্তু খিনি দানা- চানা -দানা পানী দিবলৈ কোনোবা মানুহ এজন ৰাখি ল'। লাগিলে কি মানুহ এটি নাই মোৰ লগত। কৰ আপুনি যোগাযোগ কৰক, তেতিয়া আপোনাক মই এজন -এজনৰ মানুহ দিব পাৰিম। তাৰমানে সেইটো বিজনেছ কৰিলেও লাভ আছে মানে বুইছে?
অহ, সেইটো হলেও ভাল হ'ব।
হয়, ধুনীয়া লাভ এটা আছে মানে সেইটো- সেইটো ব্যৱসায়ত। হয়।
হয়।
কিয়া আৰু কিবা জানিব বিছাৰে নিকী মোৰপা?
আৰু দোকানৰ বিষয়ে মোক অলপ দিব, বুজাব পাৰিব নেকি বাৰু?
দোকানৰ বিষয়টো ইমান গেলামালৰ সেইটোত মোৰ ইমান হেৰি নাই, যোনখিনি আছিলে আপোনাক ক'লোঁ। হ'লো আপুনি মানে সেই যদি সেনেকে বস্তুখিনি সোমোৱা হয়, তেতিয়া আপুনি মানে ভাল এটা লাভত থাকিব আৰু লোকচানটো মানে বহুত পৰিমাণে বহুত শতাংশ কমি যাব মানে আপোনাৰ লাভ যদি লাভ যদি নব্বৈ শতাংশ থাকে লোকচান দচ দহ শতাংশ থাকে, তেতিয়া আপোনাৰ ভাল লাগিব মনটো ইমান ভাল- ভাল লাভ হৈছে অহ। পিছে মানে আপোনাক আৰু এটা কথা ক'ব
হয়।
আপোনাৰ মানে এই যোনটো আপুনি গেলাম অসম খুলিমুলি হৈছে। তাত কিন্তু আপোনাৰ মানে অকল আপোনাৰ গেলামাল দোকানখনেই আছে, কিন্তু মানে তেনেকা বস্তু থকা বহুত ধৰণৰ দোকান আছে কিন্তু আপুনি বস্তুবিলাক মানে চাইজিক
মানে বেলেগত কৈ মোৰ মানে দোকানত বেলেগৰ দোকানত নথকাকে বস্তুটো মোৰ তাত
অহ, বেলেগ কতকৈ বেলেগ বস্তু আপোনাৰ এটা থাকিব লাগে মানে, সেইটো বস্তু হিতে কাৱৈ কাই সেনেকা বস্তু সোমাব নহয় যদি একে- একে বস্তু চবতে সোমাই দিয়া মানে কেনেকা ডাঙৰ ডাঙৰ আপোনাৰ আপুনি যোনটো গেলামাল দোকান খুলি গছে সেনেকুৱা গেলামালৰ দোকান আমাৰ ইয়াত নাই। যদি আপুনি সেনেকে ডাঙৰ দোকান খোলেও কিন্তু মানে- মানে কিছুমান বস্তু ভাল -ভাল বস্তু বাহিৰৰ পৰা আনিব লাগিব, আৰু মানে এইবিলাক এইফালে মানুহবিলাকে বাহিৰৰ বস্তু বহুত আনে, অনলাইত অনেও আছে অনলাইত থাকা বস্তুকে আপুনি অফলাইনত দিব পাৰে কম দামত তেতিয়া আপোনাৰ মানে বহুতে লাভ হ'ব বহুত আৰু মানে আপোনাৰ লাভবত থাকিব।
আপুনি যদি বেয়া নেপায় এজন মোক কৰ্মচাৰী দিব পাৰিব নেকি? যে আপোনাৰ চবৰেটো আপোনাৰ সুবিধাটো নহয় ন', যে গেলামালৰ দোকানৰ পৰা বস্তু নিবলৈ এজন মই তেনেকুৱা হোম ডেলিভাৰী দিব পৰা হলেওঁ ভাল হ'ব নেকি ন'বন্ধু?
হয় -হয় আপোনালোকৰ তাত আজিকালিও পেকেট মাংস বিকা হয় ন'সেইটো বস্তু আনক আপুনি আমাৰ এফালে কটো নাই মই এটা আপোনাক উদাহৰণ দিলো বাও, সেইটো আনক আপুনি সেইটো লাভ হ'ব। তাৰ কাৰণে আৰু এজন কৰ্মচাৰী ৰাখক মৃতৰ কাৰণে মানে মাংসৰ কাৰণে, সেইটো আপোনাৰ চে ছাপ্লাই দক ফ্ৰী ডেলিভাৰী। আপুনি যদি যোৱা যদি যদি আপোনাৰ কটা মাংস এ যদি আপোনাৰ দুশ চল্লিছ টকাত দিছে, আপুনি দুশ টকাত দিয়ক তেনেকুৱা হ'ব। হয়, এনেই পৰপ হয়-হয়। এনেকে কৰিলে লাভ হ'ব আপোনাৰ।
হয়
বাকী আৰু কিবা জানিব নিকি?
হয় বাৰু আধা খিনি বহুত খিনি জানিব লগা কথাই গম পালো বাৰু আপোনাৰ পৰা।
উম-উম
পিছে এনে কৰ্মচাৰীজনক কিমান মান দিব লাগিব চাগে আপোনাৰ মতে দৰমহা?
আপুনি তাতে ডেলিভাৰী মানত ত আপুনি সাতহাজাৰ আঠহাজাৰ দিবই লাগিব, তাতকৈ বেছি দিব পাৰা, উম দছৰ ভিত দছৰ ভিতৰ ধৰি লওক। মানে অ কাম অনুযায়ী মানে কি যদি আপুনি এটা ডেলিভাৰীত তেৰট অকলক সেনেকে সেনেকে দিয়ক, সি-সি দিনটোত-দিনটোত কিমান টা ডেলিভাৰী দিব পাৰে, তা তাপিছত আপুনি পইচা দিব, ভাত চাত খাবলৈ পইচা চইচা দিব আক।
হয়-হয়-হয়
তাকে দিয়ক তেতিয়া লাভ হ'ব আপোনাৰ।
অ আৰু বাৰু হেৰি কি বুলি কয় আলু পিয় আলু পিয়াজটো আপোনাৰ এনেকু কুৱা
পেকেট চিষ্টেম কৰক পেকেট চিষ্টেম৷ উম-উম-উম তেওঁ তেওঁকে দী পথাব যোন জন লৰা যাব, মানে একেবাৰে সুধিব আও মানে কাছ টমাৰ জনক সুধিব।
হয় আৰু আপোনাৰ যদি ক্ৰিম চিম আদি কৰি পাই যিমান খিনি গাত ঘহিব লগা বস্তু বা পাৰফিউম চাৰফিউম সেয়াও দিব পাৰি ন? তাৰপিছত আ আপোনাৰ মোবাইল ৰিচাৰ্জ
অ-অ-অ হ'ব তেনেহ'লে দিয়ক ৰাখিছো দিয়ক। ন অহ-অহ।